শুনিছা।
হেল্ল',
কোৱা বন্ধু শুনিছানে?
শুনিছো শুনিছো।
কি কি কি কৰি আছা?
এনেই আছো ৰবা এতিয়া ঘৰতে, তুমি।
এ ময়ো এনেই আছোঁ ৰবা অলপমান বজাৰৰ পৰা আহিলো ৰবা জাষ্ট।
হয় নেকি।
হয়, এ অলপ বজাৰ আনিলো ৰবা ঘৰৰ বজাৰ।
কি কৰিলা বজাৰ।
বজাৰ মানে আমাৰ দোকান আছে ন দোকানৰ পৰাই আনিলো ঘৰৰ বজাৰ কিছুমান এইটো, চাউল চাউল এক বস্তা আনিলো।
কি কি চাউল খোৱা তোমালোকে?
এহ, এহ এটা চাউল যে আছে, ভিতৰত যে বিৰিয়ানী পেকেট ফ্ৰী পায়। আৰাম নহয় আৰাম নহয়। এইটো এ ছটি নে কিবা চাউলৰ ইয়াত ব্ৰাউন কালাৰ মানে ব্ৰাউন কালাৰ ইয়াতো। পেকেটো।
উম।
বিৰিয়ানী চাউল ফ্ৰী পায়। ভিতৰত দুই পেকেট।
হয় নেকি, দোকানৰ পৰা নে আনিছা তোমালোকৰ
হয় হয়। চাউলটো বঢ়িয়া।
অ দোকান স্কুটি
হয় হয় স্কুটি, কিহত আনিম এতিয়া চাউলৰ বস্থাটো। তেনেকুৱাই মানে আগতে খাইছিলো আমি, আৰম খাইছিলো। যোনটো হাবিয়া‌ গছ বস্তাটো আছে তোমাৰ কমলা ৰঙৰ। কমলা আৰু এটা সেউজীয়া ৰঙৰ আছে নহ, সেউজীয়া
উম
তেনেকুৱাই মানে খাইছিলোঁ আগতে এতিয়া মানে এই সময়ে সময়ে চাউলৰ চাউল চেঞ্জ কৰি থাকো।
আমাৰ এতিয়া আৰু অহ আমাৰ আগতে তোমাৰ কেয়াস্তি ছচদি খাইছিলোঁ। এতিয়া আৰামে
অ আচ্ছা।
আৰামটো চলে এতিয়া
অ ইয়াতে বৰষুণ দিছে ৰবা।
বৰ বৰ অলপ অলপ দিছে।
অহ
এই ৰাতি দিব। আমাৰ ফালেও ৰাতি দিব। যোৱা ৰাতিতো দিছে। বৰষুণ দিছে যোৱা ৰাতি।
হয়।
তেনেকে
এহ ইয়াতে তোমাৰ জোৰেৰেই দিলে ৰবা বৰষুণ।
জোৰকে দিছে নেকি।
অহ দিলেই, তেনেকুৱাই বাকী তুমি খানা পিনা কি হল আজি
খানা পিনা খোৱাই নাই ৰবা।
খানা পিনা কিহেদি হব।
কি বা বনাইছে আজি।
তাকেইতো নিৰামিষ নিৰামিষ ভূজি মাংস ভূজি কোনটো?
নিৰামিষে হব। তোমালোকৰ?
উম। আমাৰ চাই আহিলো ৰবা, পাকঘৰত চাই আহিলো। মাংস আছে কিজান
মাংস আনিছে। কোনে আনিছে?
দেটাই
দোকান বন্ধ কৰিলেই।
উম। মো মোৰ লগতে আহিছে। হয়। এইয়া ছাগলী
ছাগলী ব্ৰইলাৰ নাখাৱাই নেকি তোমালোকে
এই ব্ৰইলাৰ কম খোৱা যায়। ছাগলীতোৱে বেছি খোৱা যায়।
উম। মানে পইচা দেখোন খৰচ হয় মানে তোমাৰ আজি কিমান আনিছা আধা কিলো। তিনিপোৱা
আধা কিলো আধা কিলো পাঁচশ টকাৰ।
আধা কিলোত পাঁচশ টকা লয়?
আধা কিলো নহয় মানে, পাঁচশ টকা আঠশ গ্ৰাম মান আছে।
উম, তোমাৰ তিন হেৰি হব তিন পৰো বেছি হব দেখোন।
উম উম। মানে পাঁচশ টকাৰ মিলাই আনে আৰু যিমান
হব দিয়া। অহ, মানে ছাগলী ছাগলী মানে দোকানৰ যিবিলাক লাভ হয় আৰু খৰচে হৈ থাকে।
উম-উম লোৱা খৰচ হয় খৰচ হয় মানে খাব কাৰণেহে দোকানটো খাব আৰু চলিবৰ কাৰণেহে দোকানটো।
উম-উম বাকী বাকীতো আছেই দাদা তেনেকুৱা দিয়া।
অ'-অ' বাকী আমাৰ তেল মছলা তেনেকুৱা কিনিব না না নালাগে যি লাগে মানে একমাহৰ বস্তু আনি থয়ে দিওঁ।
ঘৰৰ দোকানৰ পৰাই
হয় আজি যেনেকুৱা লাইনো গ'ল ৰবা এতিয়া বৰষুণ দিছে ন', অ' বৰষুণ দিলে লাইন যায়ে।
আমাৰ ইয়াত আছে আজি যোৱাই নাই লাইট কিন্তু আজি যোৱা নাই তেনেকে।
বৰষুণতো শব্দ কৰা নাই মানে বৰষুণতো তোমাৰ লাহে-লাহে দি আছে বুজিছা।
নহয়-নহয় বোলো আমাৰ ইয়াত লাইট যোৱাই নাই।
অ' আচ্ছা বুজি পাইছোঁ মই কলোঁ যে বৰষুণতো শব্দ কৰা নাই কাৰণে মানে তুমি ভাবিব পাৰা শব্দ কৰা নাই। বৰষুণ নাই মানে লাহে-লাহে দি আছে।
অ' লাহে- লাহে দিছে, অ'। কিন কিনিয়া বৰষুণ দি আছে ন'?
তাকেই মানে আমাৰ চব বস্তু কিনিব নালাগে মানে চব বস্তু মানে মাছ-মাছ মাংস চবজিটোৱে কিনিব লাগে বাকী বাকী একো কিনিব নালাগে বুজিছা।
অ'-অ'
এ এতিয়া-এতিয়া যেনেকে চাউলটো খতম হ'ল লৈ আহিলোঁ পতকে।
অ' তাকেইতো তোমাৰ ভালেই বাৰু, বাকী আৰু কোৱা?
বাকী কালি ক'ৰবাত যাবা নে ফুৰিবা?
নাই-নাই-নাই যোৱাৰ প্ৰগ্ৰেম নাই তেনেকুৱা।
প্ৰগ্ৰেম কৰা প্ৰগ্ৰেম কৰা ফুৰিব লাগে।
ইফালে আহি যোৱা ফুৰিব যাম।
হয় নেকি, যাব লাগিব ৰবা।
এইপিনে অহা আমাৰ নলবাৰীত তোমাৰ নলবাৰী হওক ৰঙিয়াত হওক ধুনীয়া জাগা আছে।
হয়-হয় আপাৰ আছামৰ ফালে মোৰ যাব ইচ্ছা আছে একবাৰ।
মোৰো আছে শিৱসাগৰ-শিৱসাগৰ এইবিলাক যাব পাৰি কিন্তু।
তাকে আপাৰ আছামৰ ফালে মই চব গ'লে একেবাৰে চব ক্লিয়াৰ কৰি থৈ আহিম।
নাইবা তোমাৰ তিনিচুকীয়া মানে কাজিৰঙাও যাব পাৰি।
কাজিৰঙা গৈছোঁ, কাজিৰঙা যায় আৰু এতিয়া ভাল নালাগা হৈছে।
কাজি তোমাৰ হেৰি কিমান মান বাজেট হ'বনো এনে শিৱসাগৰ গ'লে মানে তোমাৰ কিমান মান বাজেটৰ ভিতৰত হ'ব।
ট্ৰেইনত যাবা, গাড়ীত যাবা কিহত যাবা?
ট্ৰেইন মানে তোমাৰ নাইট চুপাৰত গ'লে কেনেকুৱা হ'ব।
নাইট চুপাৰত গ'লে তোমাৰ চাৰিশ টকা টিকিট চাগে। চাৰিশ বা পাঁচশ।
সাতশ সাতশ আঠশ মান হ'ব আমাৰ ইয়াত লয়তো।
কি কিমান ঘণ্টাৰ ৰাস্তা হয় তাৰে পৰা, তোমালোকৰ তাৰে পৰা।
তিনিচুকীয়া লৈ তোমাৰ আঠশ টকা লয়।
নহয়, চাৰি পাঁচ, ঘণ্টা ৰাস্তা নহয় জানো।
চাৰি পাঁচ ঘণ্টা কি হ'ব বেছি হ'ব ৰাতিপুৱাই পাবা গধূলি উঠিলে তুমি ৰাতিপুৱা পাবা।
অ' মানে মই ধৰা কোচ গুৱাহাটীৰ পৰা যদি মই কোচবিহাৰ যাওঁ হা
উম
মানে আমাৰ য'ত গাওঁ। কোচবিহাৰত গাওঁ তাৰ তাতে যদি যাওঁ সন্ধিয়া যদি সাতটা বাছত উঠো ন।
হয়।
তে ৰাতিপুৱা চাৰিটা পাঁচটা বজাত পাই যাওঁ। আৰু- টিকেটৰ প্ৰাইচ চাৰিশ টকা লয়। মই এইটো হিচাপে মানে ক'লো আৰু তিনিচুকীয়াতো তেনে তেনেকুৱা টাইপে লাগে।
তিনিচুকীয়া নহয়। তুমি গধূলি উঠিলে পুৱা তুমি সাতটা, আঠটাত উঠিলে তুমি ৰাতিপুৱা পাবা। ছয়টা সাতটা মানত-
অ অলপমান দূৰ আছে। মানে দছ ঘন্টা বাৰ ঘন্টা লাগে-
চুপাৰত অ-
এ গাড়ীত কিজানি চাৰিশ, চাৰিশ কিলোমিটাৰ মান হ'ব চাগে গুৱাহাটীৰ, পৰা।
ট্ৰেইনত গেলে কিন্তু কম খৰচত হয়-
অ গাড়ীত তুমি যতেই যোৱা গাড়ী লৈ গলে বহুত টকা খৰচ। তুমি যতে যোৱা হা।
ট্ৰেইত ট্ৰেইনত গ'লে ভাল কিন্তু।
উম ট্ৰেইনত, বাছত গ'লে ভাল তুমি নিজৰ পাৰ্চনেল গাড়ী, ল'লে খৰচ হ'বই।
উম, -
তে কাৰণ তেলতে বহুত পইচা খায়। আৰু যিহে গাড়ী মাইলেজ দিয়ে দহ বাৰ-
তাকেইেতো তেনেকৈ-
দহ বাৰ আৰু কি আমাৰ আমাৰখনতো কিমান দিয়ে। সাত দিয়ে অকল সাত-
সাত দিয়ে নেকি কি গাড়ী, স্কৰপিঅ'ৰ।
অ, স্কপিঅ খন সাত দিয়ে অকল সাত মাইলেজ দিয়ে, মানে- নতুন নতুন ভাল মাইলেজ দিছিল এতিয়া অলপ পুৰণা হ'ল ন চাৰ্ভিচিং কৰা হ'ল। কিবা কৰা হ'ল।
তে পুৰাণ হ'লেও বেছি মাইলেজ দিব লাগে দেখোন পৰাণ গাড়ীত, বেছি।
তাকে পুৰণা মানে অলপ লাগাৰ চাই বেছি পুৰণা হ'ল চাৰি পাঁচ বছৰ হ'ল।
উম, ঠিকেই।
মানে পাওঁ আৰু মানে হাই ৰোডত দিয়ে তোমাৰ দহ মান দিয়ে- মানে নৰ্মেল যদি আমি চলাওঁ- সাত দিয়ে যদি হাই ৰোডত চলাও মানে ফ'ৰ লাইনত যদি চলাও- ফৰ লাইন হাইৱে কেইটা যে আছে।
হয়।
এই কিটাৰ যদি চল হা
গাড়ীখন কোনে লৈছে।
দেউতাই দেউতাই-
অ ঠিকেই আছে বাৰু।
মই গাড়ী গাড়ী ল'ব লগা অকাদ অহা নাই ৰবা
অ, আমাৰ ভাবি তোমাৰ দাদাই ল'লক নেকি? তেনেকুৱা-
উম নাই নাই নাই দেউতাই-
অ ঠিকেই বাৰু এতিয়া খানা পিনা খাবা ন কেইটামানত খাবা।
খানা পিনা এতিয়া কেইটা বাজিছে চাৰে নটা- দহটা চাৰে দহটা এই চাৰে দহটাত নহয় দিয়া চাৰে দহটা
আমাৰো চাৰে দচটা মানত খোৱা যাব।
উম, এ জল্দি জল্দি খাইও লাভ নাই গৰম লাগি থাকে।
উম
কোনটো জল্দি খালে এ এটাই ভাল তুমি খাই কাৰণে অলপ খোজ কঢ়িব পাৰা আৰু- দেৰিকে খালে তুমি খোজ কাঢ়িব নোৱাৰা কাৰণ ৰাতি হৈ যায় ন, শুবই লাগে।
জল্দি হলে ভাল হজম হৈ যায় মানে জল্দি হলে ভাত কেইটা হজম হৈ যায় মানে তুমি অলপ খোজ কাঢ়ি দিলা
অ খোজ কাঢ়িব পাৰে আৰু ম মোৰটো হিচাপত ৰা তি খা খানাতো জল্ডিয়ে খাব লাগে কিন্তু এতিয়া সময়ৰ অভাৱ ন সময়
বলকে অ তোমাৰ নটাত দহটাত খালেও অসুবিধা নাই নটাত খালে সোনকালে খালে ভাল আৰু
এ এতিয়াতো মই চাইছো দেখা পাই আছো যে গাঁৱৰ মানুহবোৰেও দে দেৰিকে খোৱা হৈছে তেওঁলোকৰ দোকান থাকে
দেৰিকে হয়ে এতিয়াও এতিয়া চবৰে বাজে গাঁৱতো এঘাৰটা দহটা তেনেকে বাজে
অ তেনেকোৱাই মানে কথাটো
দছটাততো খাই চবেই দছটাত খায়ে প্ৰায়
আ আগতে সাতটা আঠটা মানতে খাই খাই কেনে নটা মানত শুইয়ে গৈছিল
অ আগতে আৰু বেলেগ আছিলে এতিয়া আৰু বেলেগ হল তেনেকোৱা দিয়া দিয়া ঠিক আছে বাৰু ৰাখিছো ভালে লাগিল মোৰো কথা পাতি ঠিক আছে দিয়া